নেকি তো শুনিছো শুনিছো তোৰ হোৱা নাই নাই কিি
নাই মোৰ কিবা আপডেট দিব আহিছে কি তেনেক কিবা কিবি ইৰৰ আহি আছে মানে।
অহ, কিবা হ'ল নেকি?
একো নাই হোৱা মানে এইটো গ্লিচ হৈ আছে চাগে আই থিংক।
অ, হ'ব পাৰে।
অ, তাৰাপা কি মই কোৱা হেৰিটো এপ্লাই কৰিম বুলি ভাবিছ নাই।
কৰিব লাগিব যদি মানে পইচাটো ঘূৰাই পাও তেতিয়া কৰিম যদি বোলে পইচাটো ঘূৰাই নোপাওঁ তেতিয়া ত্যাগ নকৰো আৰু এতিয়া ঘৰত মানুহ নাই যে সেইকাৰণে সুধিব পৰা নাই ঘৰ ৰাতিকেহে সুধিব পাৰিম।
ক আকৌ জুলাই মাহতো আছে নাই সেই। চাকৰিতটো পাম বুলি কোৱা আকৌ লও বুলি কোৱা।
তাকে পঢ়িব লাগিব নহয় আকৌ পঢ়িবতো ভালকে লাগিব।
অ, মই - মই - মই চাইছিলো হেৰি এইটো কি বুলি কয় পাচ বছৰ পিছত নহয় দুহেজাৰ পচিছতো আহিছে দেখোন পচিছৰ চৌবিশৰ দুবাৰ আহিছে তেইশৰ আহিছে মই চাইছিলো বস্তুটো।
অ, তেনে আহে চে মানে গম নোপায় নি বাৰু।
এ মানুহে গম নোপায় আচল কেচটো মানে মই মই গুগলত মাৰতে নাই ওলোৱা। চেট জীবিন মাৰোতে আহি ওলাইছে।
অ, হ'বও পাৰে সেইটো বস্তু। আৰু পইচা খেল হলে আকৌ বেগয়া হয় আকৌ মই মানে এটা দিছিলো ন। ইয়া তোৰ ভেটেনেৰী টুৱেলভ পাছ কৰি মেলি দিছ মানে তোৰ সেইটো পিছত মানে অকল পইচা খেল ওলালেগৈ। এতিয়া গোটেই ৰিজেক্ট হৈ গ'ল অকল মানে যোনখিনিয়ে পইচা দিলে ন।
উম।
সেইখিনিহে অকল মানে হৈ গ'ল সেইটো মানে পইচা ধান্দা।
তাকে এইটো মোৰ ওাত এইটো নহ'ব চাগে ঘোচ গছ চলিব কিন্তু ইমানো নচলিব চাগে। থং কাৰণ ত চেন্ট্ৰেল - চেন্ট্ৰেলৰ ন।
অ, আৰু প'ষ্টটো আছে অলপ সেইটো ভাল হ'ব বাৰু।
অ, নহয় ষ্টেটৰ -ষ্টেটৰ বোৰত অলপ খেলি মেলি হয় এতিয়া যেনেকে ভেটেনাৰীটো ষ্টেটৰ কিন্তু চেন্ট্ৰেলৰো ইমান খেলি মেলি কৰিব নোৱাৰে মানে।
অহ ',
নাজানো আৰু এতিয়া কি হয় পইচা থকা মানুহবোৰে তেনেকে পাই
তেনেকেই লয় ন এতিয়া মোৰ চকুটো দেখাব লাগিব চকু এক। একদম বেয়া হৈ গৈছে মই এতিয়া এছ এ চি নাপামেই হ'বোলা। পুলিচতে অকমান লাগিব- লাগিব।
এই এইটো এক্জামতো দেখোন ফিজিকেল মেডিকেল একো নাচায় দেখোন।
অ এইটো নাচাই বাৰু বাকী কৈছো। এছ এ চিটো অকণমান সুবিধা হয় মানে ইজি হয় ন বস্তুটো পাবলৈ।
অ, মানে অকল এক্জামো পৰে আৰু ফিজিকেল ইমান টাফ নহয়।
অ, হ'লেও আৰু চকু কেইটা লাগে না।
অ চকু কেইটা লাগিব কিন্তু এতিয়া পুলিচৰ যেনেকে তোৰ প্ৰথমত ত' একদম পুৰা ফিজিকেলটো দিব লাগে এ বয়ত্ৰিশ মিটাৰ এক্সিলেট মাৰিব লাগিব।
আহ, এক্সিলেণ্ট মাৰিলেহে দিয়ে নেকি অ,
নহয় একেলি মাৰিব লাগিব বুলি কথা নহয় মানে তোৰ মাৰ্কসটো বেছি হ'লেহে পাবি আৰু এতিয়া ধৰি লোৱা চিলেণ্ট মাৰিলে বিশ নম্বৰ তাৰপিছত এনেকে কমি কমি গৈ থাকে ন।
অ, হয় বাৰ সেইটো।
তেনেকে ফিজিকেলত মাৰ্ক নাথাকেতো অকল কোৱালিফাই কৰিলেই হৈ যাব এইটো সে প্ৰফিট হয় এচ চি চিত আৰু ইয়াত তটো কিমান চৈধ্য মিনিটত বৈত্ৰিশ নেকি? পুলিচত তাপা
চৈধ্য হয়-হয় তেনেকুৱাই কিবা এটা। ছোৱালী কাৰণে অলপ কম আৰু লৰাত বেছি।
কিলোমিটৰ আ, চৌবিচ মিনিটত
উ, সেইটোৱেটো। আৰু তাত ইমান স্পিড-স্পিড নালাগে ন বস্তুতো লাহে-লাহে দৌৰি থাকিলেই হ'ল
অ' ষ্টেমিনাটো লাগিব আৰু তই মুঠতে যেনে তেনে কোৱালিফাই কৰিব পাৰিলেই হ'ল আৰু।
অ', তাৰপিছত আৰু মেডিকেলটো অকমান সেই ভালকে চাই আৰু তাত যদি পাঁচ হজাৰ হৈ গ'ল আৰু চাকৰি।
অ' সেইটোৱে।
এই এতিয়া-এতিয়া পোৱাবিলাক এই অলপ দিনৰ আগত যে পাইছিলে, সেইবিলাক হেৰি নহয় জানো অগ্নিবিৰ নহয় জানো।
অ',
কিছুমানে ডাইক সেইটো অগনি আৰ্মিত পোৱাই জানো।
অ' আৰমিতো পৰে আৰ্মি এটা প আৰ্মিৰ ভাগ আৰু
অ' মানুহ বিলাকে মানে সুধিলে এ অগ্নিবীৰ বুলি নকয় নকয় মানে ডাইৰেক্ট মানে
অ' ইণ্ডিয়ান আৰ্মি বুলি কয় হয় আৰ্মিতে পোৱা। কিন্তু মানে হেৰি হয় অগ্নিবোৰক কষ্টটো বেছি হৈ যায় ন।
তলৰ ৰেংকৰ যে অলপ।
অ' এই হেৰি আ, মানে এই আমাৰ মায়ে মামায় মানে এতিয়া এক্সাৰ্মি আৰু মানে গম পায় মানে ট্ৰেইনিং-চ্ৰেইনিং কেনেকুৱা অগ্নি-অগ্নি, বি ট্ৰেইনিংটো বেয়া খাটৰা বোলে।
অ' হয় বাৰু আৰু এটা বস্তু এটা দেখিছিল ন আমাৰ যে এই কলেজৰ এক্স আৰ্মিটো।
অ',
মাটি খোৱাটো অ' ডেঞ্জাৰ মানুহ বে মাটিটো যেতিয়া খালে মই তেতিয়া ভিডিঅ' স্কিপ কৰিলো আৰু।
সেই এইটো কি বুলি কয়? সি প্ৰথম ফাৰ্ষ মাটি খোৱাটো টুৱেল্ভ কে গুচি গ'ল ন ভউজ।
আকৌ খাইছিলে নি?
অ, আকৌ খাইছে তা পা আকৌ ভি দেউ এটা বনাইছে তাৰপা এই হেৰি খাইছে বা বন খাইছে বনৰ লগত মাটি খাইছে।
এ কি মানুহে ভিউউজৰ কাৰণে এনেকে কৰিব পাৰে নে ধেৎ।
মই চাইছো মানে প্ৰথম মাটি খোৱাতটো মানে ভজটো গুচি গ'ল টুৱেলভ কে। তাৰপৰা সি মানে সে এইটো ভিউজ যাব বুলি মানে বনৰ লগত মাতি খাইছে মানে। প্ৰথমতে বনটো খাইছে। এইটো নাই চোৱা কিমান ভিউজ গল ই-ই মানে কি মানে মানুহটো মই একো বুজি পোৱা নাই
সি অকমান মানে তাৰ হেৰি এটা থাকে ন ৰেং এটা থাকে সি। আৰ্মিৰ পৰা ওলাই আহিছে ন। বস্তুটো সি অকণমান ভালকৈ থাকিব লাগে হেভিকে।
থাকিব লাগে।
অ' মানে হ'লেও মানে এটা গভিন গভীন টাইপত থাকিব লাগে ন সি চেলেং-পেতেং
অ' তো আৰু হেৰি ন কিবা তাৰ ৱাইফ জনীও হেৰি নেকি এইটো কি বুলি কয় এ পুলিচ নহয় জানো
অ তেন্তে বেকগ্ৰাউণ্ড ভালেই
তোৰ থানাত পুলিচ কৰে সপাই
আহ ঠিক আছে তেতিয়াহলে তেতিয়া ফেমিলি বেকগ্ৰাউড ভাল তাৰপৰা তাৰ হেৰি ঠিক আছে নাই ল'ৰা ছোৱ
ল'ৰা ছোৱালী নাই নেকি মোক বিশ এই লগৰটোৱে কোৱা মতে কেমেৰা লগৰটো মানে কি কোৱা মতে হেৰি নাই এইটো কি বুলি কয় অ কি টুৱেলভ কে যোৱা ভিডিঅ'টো কি হ'ল হে হাইট কৰি দিলে নেকি কোনোবাই নাই নাই নখোন
আহ হ'বও পাই বাকলে চাগে
ফাইভ কে ছিক্স কে কৈছেব
আমাৰ এতিয়া মানে ইয়াত কল মহালা দিবহা বস্তুটো
অ টুৱেণ্টি ফৰ টুৱেটি পই ফভ কে গৈ টো ফাইভ পইন্ট ফ'ৰ কে গৈছে
আহ
মানে এই দুটাই এই দুটাই অলপ ভউজটো মাৰি আছে আৰু তাৰ ই ই তাৰপা আকৌ ই মাজতে ফাল্টো ফাল টো ভিডিঅ বনাব ল'ব আকৌ ই এনেকে হ'ল
অ অ এনেকে ই ভাবি লালে নহয় এনেকুৱা মানে তোৰ কাম নকিয়া ভুৰি য বনালেহে অকমান যদি হেৰি হয় আৰু ইনষ্টাগ্ৰামতো লাভ নাই ন বনাই
অ সেইটোৱেই এই স্পচাৰশিপ পাব আৰু ইয়াক এনেকুৱা স্পনচাৰশ্বিপ কি দিব বাৰু কিহত দিব বাৰু
সেই সেইটোৱেইতো ই মানে কি বুলি বনাই আছে ইয়ে জানে লাচ চৰম নালাগে নেকি বাও
নাজানো দেই ত মোৰ মানে কথাটো ভাবোঁ, ফিল কৰো মানে দেই এতিয়া ঘৈণীয়েকজনীওতো পুলিচত কৰে ন
অহ
মানে ঘৈণীয়েকজনী এই থানাত একো নকয় নেকিনো
এ নকৰিব নকব বাই কিছুমান থাকে ন তেনেকুৱা
ঘৈনীয়েকজনী ইনষ্টাগ্ৰাম নাচাই চাগে গম নাপাই চাগে দেই ইমান এ মানে নলেজ নাই চাগে আই থিংক
হ'ব পাৰে মানে আগৰ দিনৰ মানুহ না হ'ব পাৰে সেইটো হ'লো বাকী বাক বাকী বিলাক আছে নহয় সেতেও দেখাব পাৰে টো
তাকে নাজানো ন এই তেনেকে কৰি আছে আও এতিয়া কি কবি আও
উম পইচা আৰু
ইয়াৰ ইয়াতো পইচাৰ অভাৱ নাই ন ত এতিয়াতো কি আমাৰ আমাৰ ইউনিভাৰ্চি ৰ্চিটিত ই কি কৰে
হে
আমাৰ আমাৰ ইউনিভাৰ্চিটি ই কি কৰে ইয়াৰ পোষ্টাত আছে নি হয় নাই
গম নাপাওঁ দেই আজিলৈকে দেখা নাইচোন
এনেই ঘূৰিহে পোৱে নেকি
অ কেমেৰাটোলৈ অকল ঘূৰিহে ফুৰে মোবাইলটোলৈ ক'ৰবাত কোনোবা আহিলে তাত যাব নে পিলপিলাই থকাই দেখো যতে গ'লেও।
তাকে
বাকী ফুৰিবলৈ যোৱা-চোৱা নহ'ব চাগে ন' এবাৰ?
এইবাৰ নহ'ব, একো নহ'ব আও। এ-আমাৰ ইন্টাৰ্ণশ্বিপটো পৰি গ'ল। তাপা আকৌ ম-মই যদি এই-এই যদি এই চৌবিশৰ দি যদি এক্জামটোৰ কাৰণে যদি এপ্লাই কৰো, তেতিয়াতো অলপ-অলপ পঢ়ি যাব লাগিব ন'? কিবা এটা মান-সন্মানটো বচাবলে।
লাগিব সেইটো হয়।
ৰিজনিং কেইটা ভালকে চাব লাগিব আও।
তাকে। তোৰ দুটা চাইটৰ হেৰি বস্তু কেইটা, গোটেই কেইটা ভালকে কৈ দিলে কিমান লাগেনো পাছ হ'বলে?
চাৰিশ-চাৰিশ মাৰ্ক্সৰ ভিতৰত যদি তই টু পা থ্ৰী হানড্ৰেড পালে চাকৰিটো ফিক্স আও।
ভালেগিটা লাগেচোন!
লাগিবও ন! আৰু ইয়াত-এ-ইয়াত যোনকে, কিছুমানেতো গমেই নেপ পাইকিয়া ধৰি ল।
অ'।
মইয়ে গম নাপাওঁ, মোক বেলেগ এটাই কৈছে। তাৰপা মই গোটেইবোৰ লগৰকেইটাক কৈছো।
আহ।
কিন্তু কি যোনকেইটাই মানে ধৰি ল',
কিছুমানে উম, কিছুমানেতো আগৰ পৰাই পঢ়ি আছে এইটো কাৰণে।
সেহতি-সেহতি এক্সামটো ডাইৰেক্ট উৰুৱাই দিব।
অ', সেইটোৱেইতো। আমি আগতে জানিব লাগিছিলে বস্তু সেইটো একবাৰ।
অ, মো-মোৰ আও প্ৰথম মানে মই এ-হেৰিটো নটিফিকেশচন মানে মোক ও-কওঁতে এ মই মানে ভাবিছো, চেলেৰিটো চাগে-এ হেৰি হ'ব, তাৰপিছতহে চাইছো। চেন্ট্ৰেল গভৰমেণ্ট জবটো মানে গোটেই এলাৱেঞ্চ কেইটাও পায়।
অ'।
মানে আচৰিত খাই গৈছো আও, তোৰ পে লেভেল এ দি ওতো তাত তা এন্ত্ৰী অপাৰেতৰটো
অহ।
পে' লেভেল ফ'ৰ। এ ইফালেতো ধৰি লোৱা এছ এছ এ ডি ডিত তই এতিয়া যদি কনষ্টেবল হিচাপে যাওঁ, মানে এছ এছ এ ডি ডিত যদি পাওঁ, পে' লেভেল থ্ৰী হে, তো ডি ই অটো যদি তই পাই যা, পে' লেভেল ফ'ৰ, গম পাইছ নাই? ত মানে পাঁচ-দহ হাজাৰ এক্সট্ৰা, আৰু তাত দি এ এলাৱেঞ্চ কেইটা আছেই, আকৌতো বেনিফিট পাবিয়ে। ত, আৰু তই মেডিকেলত থকা মানে তোৰ আ-এনেও বেনিফিট পাবি ন'? তোৰ পৰিয়ালৰ।
পায়-পায়। উম উম। সেইটো হয়।
সেইটোৱেই মানে ম-বেয়া নাছিলে কিন্তু, জবটো ক
এই চিলেবাছটো আছে নাই চিলেবাছ?
চিলেবাছটো নাই, এটো হেৰিত পাই মাৰি দিলে পাই যাবি। এই আই।
অ' তেনেহ'লে চিলেবাছটো চাই পঢ়িব লাগিব, নহ'লে চৌবিছ তাৰিখলৈকে নহ'বগে নহয়।
চৌবিছ তাৰিখ! চৌবিছ তাৰিখ বুলি নহয় মানে। লাষ্টত হ'ব, জুলাই লাষ্টত। হয়তো আগষ্ট, জুন-জুলাই আগষ্টলৈও যাবগে পাৰে।
অ' তেতিয়া তেনেকে হ'লেতো ভালেই। পঢ়িবলে টাইম পালে ভালেই। তই নপঢ়াকেনো কেনেকে দিবি? পঢ়িব লাগিব ন' অলপ হ'লেও।
কিন্তু চান্সটো ভাল আছিলে আও।
আমাৰ এতিয়া ইন্টাৰ্ণশ্বিপে মাথা খাই আছে।
তই ৰাতিপুৱা টাইমতটো ফ্ৰী পাবি ন'? আবেলি টাইমতটো ফ্ৰী পাবি।
ৰাতিপুৱা আবেলি আও সন্ধিয়া হয় বাৰু অলপ। তাৰপিছত আকৌ যদি এতিয়া বন্ধ সি হৈ যাই, খেতিত লাগিব লাগিব ন' অলপ।
এবাৰও যোৱা নাই এবাৰ যাম বুলি আছিলো অলপ
নাই আমাৰ তিনি বিঘা নে চাৰে তিনি বিঘা কখাই থৈ দিছে আজি কঠীয়া দহ এঘি মান তুলি থৈ দিছো কাইলৈ ৰোৱা ষ্টাৰ্ট হ'বই ছাগে
অহ
সেই তেনেকেই আহ কি কবি তাকে আৰু এই এইকেইদিনতে পঢ়ি দিয়াহেতেন ভাল আছিলে আহ তো মানে চান্সটো আছিলে অলপ চান্সটো আছিলে কাৰণ মই জনাত প্ৰায় প্ৰায়ে গম নাপায় প্ৰায়ে
অ নহয় আমি অকণমান আৰু কেইদিনমান আগত জানিব লাগিছিলে তেতিয়া মানে বস্তুতটো আওকণমান ভালদৰে বহিব পাৰিলোঁহেঁতেন
অ দুশ মাৰ্কচৰ কম্পিউটাৰৰ ওপৰতে কুইছন আহে তোৰ